হেল্ল'
নমস্কাৰ
নমস্কাৰ, কি কৰি আছা?
এনে আছো ৰবা, তুমি কি কৰি আছা?
একো কৰা নাই, শুই আছো। অফিচতে? অ আজি মৰ্ণিং আছিল ন, তোমাৰ?
অ অ মোক কৈছে আজি মৰ্ণিং আছিল ৰবা মোৰ
আত্চ্ছা।
আহ। পিছে এই তেতিয়া যে কৈছিলা কিবা ট্ৰিপৰ কথা কি কৈছিলা?
ট্ৰিপত যাম বুলি ভাবি আছোঁ নেক্স মান্থত।
নেক্স মান্থত, সেই ভূটানত
মানালি।
হা।
মানালি।
গৈ পাইছা নিকি? কেনেকুৱা প্লেচ?
মানালী প্লেচতটো মজা লাগে তোমাৰ। প্ৰথম ইয়াৰ পৰা দিল্লী যাব লাগিব, দিল্লীত পুৰা পাঁচশ নে ছয়শ কিলোমিটাৰ হয়, মানালী।
আচ্ছা।
কি?
বিহাৰ আগৰ পৰা তুমি মানে থাকিব নাপায় আৰু ট্ৰেনখনত ইমান যায়।
অ'।
টো, তোমাৰ চাইডে বিহাৰ পাৰ হোৱাৰ পিছত এইটো চাইডে মজা লাগে, তাৰপিছত তোমাৰ যেতিয়া নোমিবা নোমাৰ পাছত তাতে তোমাৰ ৰেল ষ্টেচনতে ষ্টে থকা মানে ৰুম থাকে, সেই ৰুম বিলাকত থাকিব পাৰি।
আচছা, এইটোও কৰিব পাৰি আমি মানে দিল্লী যাব লাগে ন' আগত।
উম, প্ৰথম দিল্লী যাব লাগিব, দিল্লীৰ পা তাৰপা তোমাৰ অ', ভাড়া কৰি ল'ব গাড়ী।
সেইটোৱে কৈ আছিলোঁ যে, প্ৰথম যদি দিল্লীত যায় ধৰা তোমাৰ ইয়াত ইয়াৰ‌ প ইয়াৰ পৰা দিল্লীত যায় ডাইৰেক্ট আমি যাব নোৱাৰি, তেনে, দিল্লীত থাকি কিনে তাত তা-তাজমেহল, ইণ্ডিয়াগেট এইবিলাক চাই এদিন, দুদিন হেৰি কৰি তাৰ পিছত যাব পাৰি ন' তাৰ পৰা?
তাৰ পৰা যাব পাৰ, নহয় মই জাষ্ট তোমাৰ মানালীত যোৱা ৰাস্তাটোৰ কথা কৈ আছো। মানে তুমি সুধিলা ন যাই পাইছ নে? সেইকাৰণে ক'লো মানে তোমাৰ এই ৰাজ এবাৰ গ'লো ন', ট্ৰিপত গৈছিলো কলেজৰ পৰা। এ নামৰূপ কলেজৰ পৰা দিয়া, মানে নিজে গৈছিলো আৰু।
হম
ন পাৰ্মিশন নিদিয়ে ন ঘৰৰ পৰা সেইকাৰণে কলেজৰ পৰা বুলি মানে কলেজৰ পৰাই গৈছো বাট নিজৰ লগৰ বিলাকে মিলি কিনে গৈছো
আচ্ছা আচ্ছা
ভাল লাগে তোমাৰ পুৰা একদম আহ মানালিত ততে ষ্ট কৰি কিনে তোমাৰ বৰফৰ মাজত কি মজা লাগে তাৰত তোমাৰ নেক্স দুদিন থাকি কেনে গ'লো কাছল আচলত তোমাৰ এই বন ফায়াৰ বন তম বঢ়িয়াই আছিল গোটেই মাহে গ বজ
আচ্ছা ত কেতিয়া গৈছিলা কলেজৰ পৰা ন
কলে গৈছিলো তোমাৰ জানুৱাৰী নে জানুৱাৰীত গৈছিলোজাৰ ছাব্বিছৰ জানুৱাৰীক নমোৰ পঁচিছাজ ন পঁচিছ জানাৰীৈছিল
আচ্ছা
জাগাটো
বেয়া ধুনীয়া প্লেছ হাগে না
ৰাতিপুৱা উ মানে ৰিকিখন খুলি বা
উম
ুনে কি ধুনীয়া লাগে জা মানে চুোকুৰ িল থাকফ্লেকন এটা কৰে উম মজ্জা লাগে আৰু ঠাণ্ডাৰ দিনত ঠাণ্ডাত দিনত আৰু মানে গৰমৰ দিনত তোমাৰ ইমান ভাল নালাগে বৰফ দেখা নাপায় ন একদম একদম ওপৰত নাই বাৰু কিন্তু তোমাৰ নৰ্মেল য'ত হোটেল চোটেলত মানে প্ৰপাৰী তাত নাপায় ঠাণ্ডা দিনত কৰাৰ লগে লগে চখফ্লেক্ কৰি ধৰে বহুতো তাতে তোমাৰ সেই আছে মানে এয়া কাৰিকুলাৰ এক্টিভিটি আছে কাই স্কাই ডাইভিং দেন তোমাৰ য়া এইটো পিছলি যাই কি কয় তোক ইংলিছত ব বৰষুত জীপি চলিব পাৰি হা শ্লাইড শ্লাইড আছে তাৰপিছ ৰলাৰ কষ্টাৰ নাই কিি সেইটো এটা আছে ই মূৰ পৰা সি মূৰে যাব পাৰি
অ ইমান বস্তু তোমালোকে হেৰি কৰিছা ন তাত গৈছিলা ন
হা কৰিছো লৰা কষ্টত উঠা নাই এই টো বৰষুত দিি পিছলে সেইটো কৰিছিলো কি মজা লাগে কৰি কেনে
পুৰা এই এনে সচাকে এনেকে যাব বলে নো বেয়া ভাল লাগিলে হয় মানে ইমান দিন অফিচ ৰুম হৈ আছে নাত ফু ফুৰি আহ অলপ মাইড চ ফ্ৰ হৈ গল হয়
হা এদিন মানে এইটোয়ে আৰু তোমাৰ ছয় মাহ বছৰৰ মূৰত এদিন যায় ভাল লাগে এইবিলাক জেগাত
অ সেইটোয়ে এদিন গৈ সেইটোয়ো সদায়তো যাব নোৱাৰি এদিন মানে বছৰত এবাৰ দুবাৰ যাব লাগে কম চে কম
দুবাৰ নহ'লে এবাৰ হ'লেও যাব লাগে মানে তোমাৰ লাষ্ট টাইমত আৰু মনত থাকে আৰু যে লাইফটো এনজয় কৰি কিনে আহিছো
আহিছো হয় হয় এইটো সঁচা কথা কাৰণ নহলে আমাৰ সদায় চব টাইমটো লেখ বৰাৰ পিছে এতিয়া জবৰ পিছে এতিয়া টকাৰ পিছে এনেকাই গৈ আছে
অ
মাজত অলপ ফুৰ আমাৰ নিজৰ কাৰণে কিবা কৰিব লাগে
হা হা হা দুই মানে ধৰি লোৱা যিমান পইচা পোৱা তাৰ পৰা এক পাৰ্চেন্ট বাচি চাই কেনে সেইটো দি অলপ ফুৰিব লাগে
সেইটো সঁচা কথা আমি উম সেইটোয়ে যে পিছত মনত যা অ কিবা কিবি কৰি আহিছো
উম হম ভাল লাগে পিছে তুমি যাম বুলি কৈছিলা কোন কোন যাব বুলি গৈছিল মানে চিনাকি মোৰ মানে মই চিনি পোৱা টাইপ
অ আমাৰ এছ এল পি বাইদেউ এজন আছে ন এজনী তাই যাব বুলি কৈছে আমাৰ হাউচিং বাইদেউ আছে তাৰ পিছত শিৱাচাৰো চাগে যাব লগত
শিৱা ছাৰ
অ ছাৰ তাৰপিছত মই আৰু কোনোবাই যদি যাই লগত লৈ যাম
ভালে লাগিব দিয়া যেতিয়া যাবা কবা মানে যেতিয়া যোৱা ধৰি লোৱা অলপ কিছুদিন আগত কৈ দিবা আৰু
অ অ সেইটো আমি অ মানে নেক্ নেস্ক অ সেইটোয়ে নেক্সট মান্থতে যাম বুলি ভাবিছো প্লেন কৰিছো উম আমি ভাবিছো মানে ফাষ্টত এনেকা এনেকামানে চুটি লম চবে মিলাই কেনে তাৰ পিছত এনেকে যাম মানে বহুত দিন হ'ল কৰ'বাত ফুৰা নাই ন
আচ্ছা আচ্ছা যাম দিয়া একেলগে ল'ৰা অকল চি- চিবাচাৰ আৰু মই আৰু কাবাক লগ ধৰি ললে ভাল লাগিল হলে
হা
আৰু
অ অ আনে হা
তোমাৰ এইয়া ধৰি লোৱা চিনাকি মানুহ বিলাকৰ লগত ন বহুত বহুত হলে মানে তোমাৰ বন্ডিং বঢ়িয়া আহে
অ অ
এই তোমাৰ ট্ৰেনে চেনে ধৰি লোৱা আমি যেতিয়া গৈছো বেলেগ মানে
অ কোৱা কোৱা কোৱা
কি
তুমি কিবা কৈ আছিলা ন কোৱা
অ এইটোয়ে আৰু তাৰমানে ট্ৰেনত গলে তোমাৰ বেলেগ কলেজৰ বা বেলেগ মানে কলেজ বুলি নহয় বহুত অনুষ্ঠান আছে মান এটা অহ
অ অ
ল
উ অ আৰু ইয়াতে যে এটা গুৱা গুৱাহাটীত বহুত কেইটা এমিউজমেন্ট পাৰ্ক আছে গৈছিলা নিকি কোনোবা তাত
হেল্ল' এই বহুত কেইটা আছে মই ৰিলচত চাই থাকো আৰু শিৱাচাৰ গৈছিলে শিৱাচাৰ ফটো দেখাইছিলো
কি কৈছা